কি কৰিছা?
এনেই বহি আছো তুমি?
এ ময়ো তলত গছৰ তলত বহি আছো।
অ, ইমান গৰম দিছে আৰু। কামে, কামে কৰিব নোৱাৰো মানে।
অ তুমি কি কৰি আছা?
এয়া আাছো এনে আৰু ফেনৰ তলত।
উম
উম অ আহিলে উম, তুমি কবাত গৈ আছা নেকি?
নাই এনেই ৰাস্তাতে আছো।
অ আৰু কোৱা আৰু বাকী খবৰ ভালনে?
অ ভালেই তোমাৰ?
ভালেই মোৰো।
খোৱা বোৱা হ'ল আৰু এতিয়া।
অ হলেই।
উম
উম তোমাৰ?
হল মোৰো।
অহ কি খালে কি খালা?
হা
কিহলত খেলা কছো
সাত
অঁ
শুনিছা
উম
অ ভাত খালো আমি
অ তোমাৰ চাগে নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে নেকি আৰু
মোৰ তাত মানে হেল্ল'
আহ
কৰি পাই আছা
অ পাইছো এতিয়া
উম উম
উম কোৱা আৰু
খোৱা মানে কতো যোৱা নাই এনেই গাঁৱতে ঘুৰিবলৈ ইফালে সিফালে
ওলা মানে ওলাবই মন যোৱা নাই ইমান ৰ'দ দিছে
উম,
উম, আৰুকে অলপো বতাই নাই মানে যি ওলাই যাম আৰু ক'ৰবাত।
অ, হ, হ।
উম, বাকী তুমি যোৱা নাই।
নাই যোৱা নাই মই ঘৰতে আছো।
অ, ক'ৰবাত যোৱা কথা ভবা নাই।
যোৱা কথা ভাবিছো বাৰু এতিয়াও মানে পইচা কেইটা। যোগাৰ হোৱা নাই মানে হৈছে অলপমান মানে কম হৈছে যে সেইকাৰণে। যোৱাতটো এতিয়ালৈকে প্লেনিং হোৱা নাই আৰু কেতিয়া যাও ঠিক হোৱা নাই তাৰিখটো। পইচা, কেইটা মেইন মানে ন আজিকালি। ক'ৰবাত যোৱা বুলি ক'লে আৰু পইচাটো আগত লাগে।
উম,
যিকোনো বস্তু কিবা এটা কৰাৰ আগত আগত। পেমেটটো আগত কৰিব লাগে তাৰপিছতহে নামটো হ'ব।
উম, তাকেহ, আৰু।
ভাবিছো বাৰু এতিয়া তুমি।
অ, মানে ইমান এনেকুৱা প্লেনিং বনোৱা নাই আৰু কিয় মানে। না, তেজপুৰ মন্দিৰত গৈ আহিম আৰু ভাবিছো।
অ, কেতিয়ালৈ যাবা অ এ আষাৰ। এইটো কি শাওন মাহত যাবা শাওন মাহত বলবম থাকে ন তেতিয়া তুমি যাব পাৰিবা।
মানে তেতিয়া গ'লে ভাল আৰু।
অ, তোমাৰ ঘোৰাও হ'ল আৰু এইফালে চাকিও দিব পাৰিবা মন্দিৰত। শৰাই চৰাইও দিব পাৰিবা।
উম,
মই ভাবিছো বাৰু তেনেকে মন্দিৰতে যাম বুলি। স, ওচৰতে এটা মানে নতুনকৈ মন্দিৰ এটা বনাইছে তাতে যাম বুলি ভাবিছো চবেই গৈ আছে যে।
অ, তেজপুৰত নেকি।
নাই তেজপুৰ নহয় এই চাইডে আছে ঢেকীয়াাজুলি চাইডে আছে।
অ,
উম, তাতে যাম বুলি ভাবিছো মানে লগৰ খিনিও সফালে যাম বুলি কৈ আছে।
অ,
প্ৰায় ভিডিঅ' বোৰতো দেখি আছো।
উম, ক'বা তুমি যোৱা মানে হেৰি কেতিয়া যাবা মই মানে যাম আৰু।
অ', অ, তাকে বুলি কৈ আছে মানে মন্দিৰত কাৰোবাৰ শৰাই দিব লগা। লগিয়া আছে হেনো শৰাইও দিব আৰু মইও যাম আৰু।
উম, ভালে আছে এনেকে মানে হেৰি হ'লে আৰু।
হা,
বাকী, বাকী পঢ়া শুনা ভাল হৈছে নে।
এ, অ, পঢ়া-শুনা ভালেই।
আহ, কিমানৰ আছ এতিয়া। কিমানৰ মানে কিহত আছে কিহত পঢ়ি আছে।
মই ক্লাছ টেন।
অ', ঠিকে আছে এইবাৰোটো মে ক হ'ব আৰু।
অ', অ,
মেট্ৰিক দ'বা আৰু।
উম', তুমি
মই এবাৰ টুৱেলভত
অ', ঠিকে আছে
উ', দিয়া একেলগে ফাইনেল দিম আৰু
অ', অ',
তোমাৰ, তোমাৰ আগত হ'ব আমাৰ পিছত উম', আৰু কোৱা হেল্ল'
অ, হেল্ল' কোৱাচোন
অ, কোৱা কৈছো আৰু মানে ঘৰত ভাল মা-দেউতাৰ উম',
তুমি কিবা কৰি আছা নে নে কৰিম বুলি ভাবিছা
কৰিম মানে মই এতিয়া মানে কম্পিউটাৰ ক্লাছ কৰি আছো বাৰু
অ', অ', পঢ়া শুনাৰ লগতে কম্পিউটাৰ ক্লাছো কৰিব লাগে ন আৰু তাৰ বাহিৰেও বহুত আছে আছে বাৰু ন এতিয়া এডিয়াৰি- চেডিয়াৰি দিব পাৰি
উম, আকৌ কিবা কাম কৰিলেতো মানে পইচা লাগিব ইমান বেছিকে লাগিব অলপ
আকৌ এতিয়া ধৰি লোৱা কিবা দোকান- চোকান খুলিলোও মানে পইচাই মেইন আৰু
উম,
উম', সেইকাৰণে মানে এতিয়া মানে একো কৰা নাই আৰু এতিয়া আৰু এতিয়াতো ইমান গৰম তাতে
অ'
উম', মানে বাৰিষা যোৱাৰ পিছতে কিবা
অ', বাৰিষাতো যোৱাৰ পিছতে কৰাই ভাল এতিয়া মানে বহুত গৰম ন আৰু
অ, আকৌ এনে কম্পিউটাৰ মান শিকিলে মানে ক'ৰবাত হেৰিত সোমাই যাব পাৰি আৰু বা অফিচে-চফিচে সোমাব পাৰি
অ', অ', ভাল এটা কাম থাকে আৰু ন ভাল কাম এটা পাবলৈ সেইকাৰণে মানে আজিকালি নহব কম্পিউটাৰ চাৰ্টিফিকেট খন কিয় কাৰণে খোজে বা মই বুজি নাপাওঁ প্ৰায় য'তে নহয় কম্পিউটাৰ ক্লাছৰ চাৰ্টিফিকেট খন খোজেেই বিচাৰে মানে
উম আজিকালি
ফ্লাইন নহয় ন কাম আজি আগৰ নিচিনাকো ফাইল ইফালৰ পৰাাল সি ফাইল কৰিব নালাগে আজিকালি অনলাইন কিবা এটা কাগজ ধৰি লওক ফৰ্ম ফিল আপ কৰিব হ'লেও অনলাইন কাৰোবাক কিবা এটা দিব লগা থাকিলেওতো অনলাইনতে কৰে ন
অ মানে চববোৰ মানে অনলাইনতে হয় আৰু
আজিকালি এক মিনিটত দুই মিনিটত হয় দেখি মানে আজিকালি চব অনলাইনে কৰে আৰু তাৰ কাৰণে চাগে বিচাৰে কম্পিউটাৰ ক্লাছৰ চাৰ্টিফিকেট খন
উম আকৌ কিমান হেৰি এপ্লাই চপ্লাই হ'লেও চব অনলাইনতে হয়
অ এইবোৰোতো অনলাইনতে হয়
উম আকৈ
মানে অ আজিকালিতো অনলাইনে হয় ক্লাছ আজিকালিতো ক্লাছো অনলাইন হয় অফলাইন ক'ত আৰু বেছিো ক্লাছ নকৰে আনকি স্কুলতো আজিকালি খুব কমহে ক্লাছ কৰে প্ৰায় গ্ৰুপতে দিয়ে আৰু
উম অ তাকেহে আৰু এতিয়া
উম,
কিয় অনলাইন বস্তুতটো অকমান বেয়া, নিজে মানে কৰিলে মানে বেছি ভাল আৰু। উম, অনলাইনৰ কি কিয় আজিকালি চব অনলাইনে আৰু এতিয়া কি ক'বা আৰু।
উম, অনলাইনে কিবা এটা ফৰ্ম এখন লাগে বুলি ক'লে ডাইৰেক্ অনলাইন। ফটো এখন লাগে বুলি ক'লে ডাইৰেক্ট, যিকোনো বস্তু মানে আজি অ, ইংলিছ টো মেইন আৰু। আৰু কিন্তু ইংলিছত কৰি কৰি এনেতো ইংলিছ আহ, শুনা নাই এনেতো ইংলিছটো বুজি নাপোৱা দেই যেতিয়া মানে কিবা এটা বস্তু প্ৰয়ো তেতিয়াান ইংলিছ অসমীয়াত যদি কৈ থ কিন্তু অসমীয়াত বুজি নাপাওঁ।
উম,
অসমীয়াৰ কৰি থৈ দিলেও মোবাইলটো মানে নাই নোৱাৰে।
মে ইংল
মানে বুজি অ, ইংলিছ হলেহে বুজি পায় মানে কিছুমান কথা।
উম, আকৌ কিছুমান ক হেৰি আছামিছৰ কিছুমান বুজি নাপায় আকৌ কিছুমান ইংলিছৰ বুজি নাপায়। উম, শিক্ষা আৰু ইংলিছটো মেইন হৈ গৈছে আৰু এনে ক'লে মানে হিন্দী আৰু আছামিচ মেইন বুলি কয়।
অ, কিন্তু ইংলিছ আৰু আছামিছ দুটাই মানে প্ৰয়োজন হয় এতিয়া। হিন্দীটো ইমান নকয় বাৰু ন ইংলিছতো লাগে প্ৰায়,
উম, বাট হিন্দীটো মানে কিছুমান হেত লাগে আৰু যেনেকে আৰ্মি লগত।
অ, তেনেকুৱাই আৰু কিছুমান ক্ষেত্ৰত লাগিম আৰু আজিকালি দোকান বজাৰে গ'লেও প্ৰায় হিন্দীয়ে কয়।
উম, আকৌ হেৰি হ মানে আছামিজ নাজানে বেছিভাগে।
অ, কিছুমানে আছোমি জানে অ, উম, অ, সেইটোে আৰু অ, সেইটো মানে জানেই আৰু। জানিবই লাগে মানে এইটো প্ৰায়।
উম, কুৱা আৰু বাকী।
কুৱা মানে ময়ও ভাবিছো আৰু দোকান এখনকে খুলিম বুলি।
হা?
মই ভাবিছো আৰু দোকানকে খুলিম বুলি।
অ, কি দোকান খুলিম বুলি ভাবিছা?
এ, কাপোৰৰে দোকান খুলিম বুলি ভাবিছোঁ। দুূৰ্গা পূজাও আহি আছে ন এতিয়া এইকেইদিনতে যদি দোকান এখন খলো চেল ভাল হ'ব আৰু।
অ,
মানে দোকান এখন খোলা মানে আজিকালি প্ৰমোচনটো কৰালে ভাল আৰু ন?
উম,
চো বুলি কোনেনো জানে ভালএজন মানুহ পালে মানে প্ৰমোচন এটা কৰাই দিব লাগে।
উম,
মানে কাপোৰৰ আৰু ধৰি লও আজিকালি ত আৰু কাপোৰ মানে মেইন আৰু ক'ৰবাত যোৱা বুলি ক'লে কাপোৰ
উম,
ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক মানে মাইকী মানুহৰ কাপোৰ আৰু ধৰি লক।
উম,
যোৱা বুলি ক'লে কাপোৰ খিনি লাগেই ন? সেইকাৰণে ভাবিছোঁ কাপোৰৰে এখন দোকান দিও নেকি, মানে এতিয়া ভাবিছোঁ আৰু মানে পইচা পাতি যোগাৰ হোৱা নাই যে পইচা পাতি যোগাৰ হ'লে মানে দিম আৰু।
অ' বাকেই এইবিলাকে দুৰ্গা পূজা হলে মানে ম'ম' চাওমিন এনেকা দিলে ভাল। মানে সেইটো বেছিভাগ মানুহে খায়।
অহ।
উম।
সেইটোও ভাল বাৰু।
উম আকৌ দূৰ দূৰ পৰা আহিলে মানেতো ভালেই অলপ বেছি হেৰি হ'ব। এদিনতে তুমি যিমান খৰচ কৰিবা ৰাতিটো ধৰি লোৱা দিনতটো। তাকি মানে দুগুণ মান পাবা আৰু।
অহ। তাকে এতিয়া কি কৰো আৰু চব ফালেই মানে ন পইচাটোয়ে আৰু আগত।
অহ। বাকী ঘৰত কোন কোন আছে নো?
ঘৰত মা আছে ভন্তি আছে মই আছোঁ।
উম। ভণ্টি কি কৰেনো?
হম, অ' এ পঢ়ি আছে।
অহ এনে এনেকে
অ' আৰু তোমালকৰ ঘৰত?
বাই ভন্টি এজনী আছে মই দাদা এটা আছে মা দেউতা।
উম, উম। ঠিকে আছে বাৰু ন পঢ়ি আছে চাগৈ?
অহ পঢ়ি আছে আৰু দাদা নপঢ়ে। সি কা মানে মানে পঢ়া এৰিলে আৰু এতিয়া হেৰি গৈ থাকে
অ'।
উম। ঠিক আছে দিয়া নহ'লে।
অ', অ' হ'ব দিয়া।
অ' ঠিক আছে দিয়া।